অ কি কৰিছে
এ মই কাপোৰ দুটামান জাপি আছিলো
অ', এই মই ভাতকেইটা খাই পেলাই অকমান বিচনাত বাগৰি আছিলো।
অ মোৰ এই আলহী আহিছিলে
আলহী কোন আহিছিলে?
অ', তাহঁতৰ ভায়েকহঁত আহিছিলে লগৰ তাহঁতি। মই ভাত কেইটা খাই উঠ উঠিছিলো হে
উম
তাৰপিছত আকৌ সিহতি কলে ভোক লাগিছে আকৌ লুচি ভাজি বনাই আকৌ সিহঁতক খোৱালো ত ছোৱালী ত কয়ে আছিলে ছোৱালীলৈ এইটো সময়ত নুশুৱে বাৰু এনে আগতে সেয়ে হয় কিন্তু আলহী কাৰণে মই তাইৰ লগত লাগিব নোৱাৰিলো এতিয়া এতিয়া শুইছেহে এনেই ইমান সময়লৈ উঠেই তাই
উঠি যায় ন উ
আহ
এতিয়া সন্ধিয়ালৈকে শুৱ এতিয়া দেৰিকৈ শুইছে যেতিয়া
আকৌ ৰাতি নুশুৱে
ৰাতি নুশুৱে ল'ৰা ছোৱালী এইবিলাক আছে এতিয়া গাতটো ভাল পাইছে আৰু ন
গাটো একেবাৰে সম্পূৰ্ণকে মোৰ মতে ভাল হোৱা নাই অসম্ভব উ পেলুতো অকমান কমিব পাৰে আৰু
উম ভাল হ'ব বাৰু হ'ব
বৰ দিগদাৰ নহয় সিহঁতক ৰাখিবলৈ
বৰ দিগদাৰ অকলশালি মানুহ যে আৰু দিগদাৰ বা
আৰু দিগদাৰ
উম বতৰ কেনেকুৱা সেফালে
অকমান ডাৱৰীয়া কৰি আছে কিন্তু বৰষুণ আহে নে নাজানো মানে কি হল ভাইটি খুৰাহঁতৰ ঘৰলৈ গৈছিলে যে কালি খুৰাঁহতৰ ঘৰলৈ গৈছ তাৰ পিছত আহি পেলাই মোক ক'লে মই বোলো কি হ'ল তই ভাত খাবি নে কি সি কলে মই ভাত খামই মই ৰুটি খাইহে আহিছো ভাত পানী বনাই দিলো খাই মেলি ওলাই গ'ল
উম
অহা নাই এতিয়া তাৰপিছত তাৰ কাৰণে উৎপাতকে ভাতকেইটা বনালো আৰু ময়ো একো খোৱা নাই জানানে আজি মই উঠিছো এঘাৰটা বজাত
উ অ
উঠিছো মানে কি হ'ল কালি পাৰ্থই কাম কৰি আছিলে কাম কৰি থাকোতে তাইও নুশুৱে আৰু হি বাপেক নাথাকিলে মানে ওচৰত নুশুৱে আৰু তাৰ এইবিলাক কাম জমা দিব লগাো ইম্পৰ্টেন্ট নো সি নাথাকিলে তাই অশান্তি পায় লাষ্টত গৈ গৈ দুটা বজাত শুইছে
দুটা বাজিছে নো
তাৰ পিছত মই এইবিলাক এ হেৰি এইটো কি কয় মোৰো তেনেকে টোপনি নাহে এটা লাইট জ্বলি থাকিলে মোৰ আকৌ অকনমান শান্তিত মানে টোপনি
অ লাইট
অঁ কোনোবা কিবা কৰি থাকিলে মোৰ একদম টোপন নাই। মই শুওতে-শুওতে তিনটা বাজি গ'ল চাৰিটা বাজিব হৈছে
অ ৰাম কৃষ্ণ চাৰিটা বজাততো পোহৰে হয় নেকি চাগে চাগে উ চাৰে চাৰিটা মানত শুযে হয় অ
তাৰপিছত মই বোলো, মানে চৰাই এটা দুটা মাতা নিচিনাই।
অঁ
তাৰ পিছত মই বোলো, এ মই শু দেই এতিয়া বুলি মই শুইছো তাৰ পিছত সি যেনিবা আহি সাতটা মানত। শুলেহি চাগে?
উম
তাৰপিছত মই মানে গমেই নাপালো কেতিয়া হলো অ মানে তোৰ কেতিয়া কিমান টাইম হৈ গল, তাৰপিছত সিও মোক কৈছে সি মোক জগোৱা নাই মানে আচলতে। তাৰপিছত চাহ কাম নিজে। কৰিলে কৰি পেলাই খাই মেলি ওলাই গুচি গ'লোগে তাৰ পিছত তাই, থ গোতে মই আকৌ কাপোৰবোৰ সদায় ৰাতি ধুওঁ। চাহপাত দি থওঁ'। ৰাতি ধো মানে।
উম, উম
এতিয়া তেনেকে ৰাতি কাপোৰ ধোওঁ যে ৰাতি, ৰাতিপুৱা সোনকালে উঠি মেলি দি আজি যেনিবা মেলিবও নহলে সোনকালে উঠি। গমেই নাপালো'।
ৰ'দেই নাই, বতৰটো বেয়া হৈ আছে। বৰষুণ নাই ৰ'দো নাই কিবা-কিবি কৰি আছে াৰ
মোৰ গাটো আজিকালি ভাল চান লাগি নাথাকাই হ'ল
এই টোপনিিতটো মেইন নহয় টোপনিটো কম হব কাৰণে হৈছে আচলতে।
জক দুলিয়াই পকাত পেলাই'। এখনে মুছেিছে।
অ, কাম বহাই থাকে। কাম বহাই থাকে ন?
পুৰা বহাই'।
সুৰা কাম বহাই ন সৰু আছে'।
আপুনি মানে কৰাটোকে কৰি থাকিব লাগে যে'।
অ,।
নমাই নিদিলেও শান্তি নাইে।
উ'ম
চিঞৰ বাখৰ কৰি থাকিব।
ন'?
এনেই শুই থকা দেখিলে খুব মৰম লাগে।
এ, এই মানে টোপনি হৈ থাকিলে সকলোকে মৰম লাগে। ডাঙৰ হওক, সৰু হওক, বাচ্ছা হওক টোপনি যোৱা অৱস্থাত একদম মানে কিমান শান্ত লাগে ন'। টোপনি গৈ থাকা মানুহক
ঠাণ্ডা আতৰৰ পৰা মানুহে দেখিলে কব ছোৱালীজনী বৰ ঠাণ্ডা। তাৰ ওচৰৰপৰা আহিলে গম পাব কিমান ঠাণ্ডা।
তাকে তাকে।
অ', পাই।
উঠিব হ'লেই আৰু মানে অকণমান বাগৰি আছিলোঁ মোবাইলতোকে চাই চাই। কিনো আৰু আমাৰ কাম আৰু। মোৰ কাম আৰু এতিয়া।
মোৰ বেলেগ একো নাইয়ে কাপোৰ অলপমান ধুইছিলোঁ যে তাকে সেয়া বিচনাতে লৈ পেলাই জাপিছোঁ।
অ',
তাৰপিছত এই ৰাৰণ থ এ তাকেই
শুকালে কাপোৰ শুকালে
কাপোৰ কেইটামান শুকালে বাৰু
উ'ম
মানে ৰাতিয়ে পানীটো গুচি যায় যে।
আৰু হেৰি যে অ', ৰাতি ধোৱা আৰু এটা কথা বতাহটো মাৰি আছে যে বতাহটোতে শুকাইছে।
ৰাতিতে শুকাই অ' আৰু মানে কি হয় মই বাহিৰত যিকেইটা নুশুকাই বাহিৰতে বাৰাণ্ডাতে আমাৰ মানে ঘৰটো মালিকৰ ঘৰটো ৰাস্তাৰ লগতে। এটা বাউণ্ডৰীতে আমাৰ অকমান ক'লে আমাৰ ঘৰটো মানে
অ',
তাৰপা দেখি থাকে মানে কিন্তু হ'লেও মানে সিহঁতৰ গেটখন পঢ়িলাতে তাৰপিছত মানে ধৰক আপোনালোকৰ আৰু খুুৰীহঁতৰ নিচিনা মানে ধৰক অকমান।
আচ্ছা।
তেনেকুৱা মানে
উম।
ত' তেনেকুৱা হ'লে, মানে, কি হয় যায়। এই আমাৰ বাৰান্দাখনৰ গ্ৰিলৰ ভিতৰতে মই ৰছী এডাল বান্ধি লৈছোঁ। তেনেকে মেলি থৈ দিওঁ। অ ', কোনোবা মানুহে বেয়া পায়। দেখি বেয়া লাগে বা কিবা হ'লে আমাৰ ক'বলগীয়া নাই নহয়। শুকুৱোতটোহে মেইন। এই ভিতৰত ওলোমাই থ ভাতকৈ মানে এই ঠাণ্ডা দিনত ইমান সেইবিলাকক প্ৰয়োজন নাই ৰ'দটো ৰাতিপুৱাই ৰ'দটো ওলাই ঠাণ্ডা দিনত। আপুনি ৰাতিপুৱা সোনকালে সফালে মেলি দিও সেইটো এনেও শুকাই যাব কিন্তু গৰম দিনত মানে কি হয় যে ৰ'দ যদি নোলাই এনেকে সেমেকি থাকে তেতিয়াহ'লে মানে শুকুৱাবলৈ বৰ দিগদাৰ
অ' মেলি থলে ভাল হয় ন বতাহত শুকাই থাকে যে।
বাহিৰত বতাহতো মাৰি থাকে যে। গিলৰ ভিতৰতে বতাহটো লাগি লাগি ৰাতিপুৱালে শুম।
বৰষুণো নপ
অ'অকণমান ৰ'দত দি দিও আৰু এনেও মানে আপুনি যদি! কম্ফৰ্ট অকন অকণ দি দিয়া তেতিয়া স্মেলটোও নাহে।
কম্ফ'ৰ্ট দিলে টো ভাল চেণ্ট এটা আহে।
তি থকা যোনটো স্মেল এটা আহে যে কাপোৰ বিলাক
অ
সেই স্মেলটো নাই মোক কিন্তু কমফৰ্ট লাগেই।
কোনো স্ৱৰ শুনা পোৱা নগ'ল।
আৰু এনেও এই গৰম দিনতকৈ মানুহে ঠাণ্ডা দিনত বেছি কমফৰ্ট দিয়ে আগতে ময়ো দিওঁ কিন্তু গৰমৰ দিনটো অকণ অকণ দিব লাগে। কাৰণ ঘামি পেলাই ঘামি পেলাই যে সেই চোলাবোৰ অকমান গোন্ধাই থাকে
উম আমাৰ আকৌ ডেটল দিয়ে চব কাপোৰতে ডেটল দিয়ে গ মানে কাপোৰ ধুই কৰি লৈ
সেইটো কাৰণে মই কম্ফৰ্ট দি দি দিওঁ মানে
কমফৰ্টেবল চেণ্টটো ভাল লাগে ন
অ চনটো ভালে খালি উ ব্লু কালাৰটোতকে পিংক কালাৰটো বেছি ভাল লাগে।
উম
আমাৰ ঘৰত ব্লুটো আছে মানে
হ
এটা টেমাই আপোনাৰ বহুত দিন যায় চাৰি পাঁচ মাহ যায়
উম উমাৰ আমাৰ বাইদেউহতে ব্য্ৱহাৰ কৰে পিংকটো
অ পিংক টো আমি মইয়ো ব্যৱহাৰ কৰোঁ তেতিয়া ভাল হয় মানে
কোনো স্ৱৰ শুনা পোৱা নগ'ল।
এ, হেৰি এইটো কি কয় ফেন চেন লয় নে এতিয়া?
ফেনটো লোৱা নাই।
আ-আপোনালোকৰ ভিত তত এনে ম'হ আছে নাই?
ই ম'হটো আৰু চবতে আছে ন, ম'হ নো ম'হ আছে। এ, কটা ম'হ খুব ম'হ হৈছে।
আমাৰ
মহ চব বিচা-চিচা এইবোৰ বহুত বেছি মোৰ ভয় লাগে বৰ বিচালে। অ', মই অ', দিম উম, দিম, দিম, দিম, দিম।
মই মানে কি হ'ল জানেনাই, মই এই হেৰিটো, আপুনি বিচা বিচাটোতো মই একো কবলৈ নাযাও বাৰু বিচাৰ বিষয়ে মই এইবিলাক নাজানো। কিন্তু ম'হটো মানে মাৰ ইয়াৰ ম'হতো কেনেকুৱা এই এইটো টাইমত মানে খুব উৎ উত্তেজিত হৈ থাকে মানে, এই টাইম। টোত মানে সন্ধিয়া। যে সা- টা চাৰেসাতটা পাৰ হৈ গল আপুনি মহ অসংখ্য দেখিব ওপৰত পৰি থকা মানে। কিন্তু আপোনাক নাকামোৰে। তাৰপিছত।
অ, হ, হ, হ, সেতি সময় লৈ লৈ খায় নিক
এনাইটোক কি নিয়ম ময়ো নাজানো। সেইটো সেইটো সঁচা কথা মানে। এই সাতটা আঠটাতো বাজি গুচি যোৱাৰ লগে লগে সাতটা মান চাৰে ছটা সাতটাতে বহুত সিহঁতি কিবা হৈ যায় মানে ঘূৰি ফুৰে কিবা
উ, অ', সন্ধিয়া সময়ত বহুত ওলাই ন ম'হটো।
তাপিছত ন কামোৰে আকৌ। তাৰপিছত ওপৰত ধেৰ পৰি থাকে কিন্তু আৰু এটা কথা মই যোৰহাট আহিয়ে গম পালো, আপুনি বিশ্বাস কৰক আমাৰ তেজপুৰৰ ঘৰত কোনো কাৰণত আমাৰ বহুত এখন ডাঙৰ ধৰক বাৰীখন। আৰু জংঘলো নাথাক কা নহয় বহুত খিনি আছে। আ, ওচৰ পাজৰ মানুহখিনি ঘৰতো তেনেকে বহি থাকিব নোৱাৰে বা ম'হ পৰে এটা দুটা সেতৰ কিবা কিবি। কিন্তু আমাৰ ঘৰখনত ভিতৰত একদম ম'হ নাই।
কিয় বাৰু?
এটা বা দুটা কাঠ চিত কেতিয়াবা ওলাব পাৰে, কোন কোননি মানে সেইটোৱে আমাৰ কাৰণে ডাঙৰ হৈ পৰে। কিন্তু আমাৰ ঘৰখনত আমাৰ ঘৰৰ কোনেও আঁঠুৱা নতৰে।
আঠুঁৱা নতৰে?
কোনো এটা ৰুমতো নতৰে ওমহু। এনক নাই। এনেকুৱা নহয় যে আমি খিৰিকীখন খুলি খিৰিকিখন মাৰি দিও কাৰণে বা দিনটো খোলাই নথওঁ চব খিৰিকি আমাৰ খোলা থাকে।
অ' আছো আও এট'।
আচৰিত আমাৰ কোনো কাৰণতে মহ নাই অ' মানে বিচ-ভিতৰ ৰুম বিলাকত।
উম।
বাহিৰত ওলাই। কিন্তু এটা দুটা কিন্তু ভিতৰত আমাৰ আৰু আমাৰ ঘৰত আঠুৱা বোলা বস্তুটো চাগে এতিয়া কিবা পচি যোৱা নিচিনা হ'ল। আমাৰ ছোৱালী গলেহে উলিয়াই মাই মানে তাকো এই বতাহটো নালাগিব কাৰণে মানে।
উম।
আঠুৱাটো তৰি দিয়া যায়। তাকো এই কৌৰ ঘুঁকুতৰ পৰা উলিয়াইগে আঠুৱাটো গৈ গৈ কিন্তু যোৰহাটত এটা কথা, গৈ মই যিকেইটা ঘৰত থাকিলোঁ, বা যিয়েই নহওক, ঠাণ্ডা দিনত মহ টো বেছি হয়
অ'।
এনে মানুহৰ সচৰাচৰ ঠাণ্ডা দিনত মহ কমে। গৰম দিনত হয়। অ', আমাৰ ইয়াত উল্টা। ঠাণ্ডা দিনতটো আপুনি, মানে, এই আমাৰটো চাট-খাট একদম বগ কা হৈ থাকে নহয়। চিলিঙে ধৰক, চাটখন একদম বগা কালাৰটোত, মানে, আপুনি ডেৰশ, দুশ, আঢ়ৈশ, তিনিশলৈকে মহ পৰা দেখি থাকিব একদম। এ এইটো নহত কিন্তু নাকামোৰে। কিন্তু এটা কথ থা লাইটটো যে অফ কৰি আঠ টো তৰি দিলো আপোনাৰ আঠো ৱাৰ চাইডৰ একদম গিন-গিন, গু-গু-গু-গু-গু কৰি থাকিব। আঙুলিটো পৰি থাকিলেও সেহেঁতি জানে। মানে, মই চাইছোঁ এবাৰ ৰাতি লাইট টো জ্বলাই, মানে, ফ্লাচ মাৰি সে, আঙুলিটো মই এনেকে লগাই থৈছোঁ। সেহেঁতি, মানে এটা-এটা ফুটা দি আঙুলিটো ভৰাই-ভৰাই চাই থাকে, মানে, আঠুৱাখনত সেহেঁতিটো ধৰিব নোৱাৰে ন। তাৰপিছত গৈ পেলাই, মানে চাই, মানে, অ'। এইটো পাই গ'লো বুলি। হাতখন লাগি থাকিলে, মানে, তেতিয়া দিব আৰু একদম কুকুৱাই থাকে আঠুৱাখনৰ চাইডত। কিন্তু এতিয়া গৰম দিন নহয় হ'লেও আমি আঠুৱা তৰোঁ বাৰু
আঠুৱা চাইদৰ আমাৰ ইয়াতো থাকে ৰাতি হাত টো যদি কিবা কাৰণে আঠুৱালে গ'ল, তেতিয়া একেবাৰে গোটেই দানা-বখলা কৰি পেলাই। কেতিয়াবা যায় নহয়, টোপনিতে হাতটো আঠুৱালে নাযায় জানো? হাত আছে তেনেকে ওপৰলৈ খুব কামুৰে।
উ, উ। ঠিকে আছে দিয়ক হ'ব দিয়ক।
বাৰু দে দে।
ছিউ